অ
অ শুনিছা? অহ শুনিছো। কি খবৰ?
ওৱা আছো আৰু খবৰ গৰমত একেবাৰে
গৰম ন! হেল্ল হেল্ল হেল্ল, হেল্ল
হেল্ল মাজতে মাততটো নাইকিয়া হৈ গৈছে
অ', কিয় জানো নেটৱৰ্ক কি?
বহুনেটৱৰ্ক ইছু হৈ আছে অ এইকেদিন।
অ'।
কি কৰিছা তুমি?
মই এই কিবা এটা চাই আছিলোঁ। তাৰপিছত হ'লো আক' তোমালে মনত পৰিলে বোলো ফোন এটা
ভালে কৰিলা, মাইনাজনী আহিল জানো, নাই?
নাই, নাই, নাই, আহা নাই। তাকে তাইৰে কিবা, অ' ভাত। বনালো। গৰম যে অকমান সোনকালে বনাই দিলোঁ।
অ হই যাব গৰম অকন ঠাণ্ডা থাকিলে
ভাল লাগে উমম।
একে গৰমে গৰমে বৰ দিক
দিগদাৰ, খাবও মন নাযায় গৰমে গৰমে তাকে তাই মানে কৈ থৈ গৈছিলে মা এইকেইটা চাই থৈ দিবাচোন, মই
অঅঅ ভালেই হৈছে। তুমিও ব্যস্ত হৈ থাকিলা! তাইও এটা কিবা কামত আহিল। ন!
তাকে তাই নহলে গোটেইখিনি মিলাই পেলাই সময়তটো নিমিলেগে যে।
নিমিলে অ আজিকালি যিহে বুজা আৰু
তাকে পাৰাখিনি মই কৰি পেলাই থৈ নোৱাৰাখিনি দেউতাকে কৰি দিয়া আৰু। টিউশচন নাই নহয় দিয়া এতিয়ালৈকে।
উম, উম, উম। এ, পৰাপক্ষ নিদিয়াতোহে ভাল। নিজে যত্ন কৰি লি হতো সেইটো মানে বুজি পেলাই লি
অ', তাকেই। তাৰ পিছত আৰু এই ভতিজা এজনী আছে নহয়। তাই, কেতিয়াবা আহিলে উম, মন গলে তাই কেতিয়াবা আহে নহয়। তাই অকমান এনে সময় হ'লে চাই দিয়েহি।
অ', অ।
তেনেকে মই বোলো ঘৰতে চোৱা যাওকচোন বাৰু এইবছৰ।
উম
এইবাৰ চেভেনত। এ, কি হয় মানে, হেৰি টিউচন কৰিবলৈচোন সময়টোৱে নিমিলেগে। টিউচন এটা দিবলেগৈ। সেইটো কাৰণে মানে, কষ্ট হয় উম। চাৰিটা ব-বাজে ঘৰ পোৱালে
উম, উম, চাৰিটা বাজে ন?
উম।
ভাগৰ জিৰাই কিবা অকন খাই সিহঁতৰ ন আপোন অ',
সেইকাৰণে বোলো। ভাত বনালো আজি, নেমু চেপি পেলাই দালিত দিছো।
উম, এইটো গৰম যে ভালে কৰিছা নেমুজোল।
উম, দাইলত তেনেকে চেপি দি পেলাই মই বোলো গৰম আজি তেনেকে
এইটো গৰমত, আচলতে মাছ মংসত খোৱাটো তেনেকে
অ', তেতিয়াহে ভাত কেইটামান খাব পৰা যায়। নহ'লে একেবাৰে অসুবিধা খাবই নোৱাৰি। মছলা পোৱা। বেমাৰ হব বুলি ভয় লাগে।
উম গৰমত হয়ে। বেছি গৰমত বেছি মছলা হয় এইবিলাক গৰম বস্তু এ হয়।
উম। বেয়া।
বেমাৰ আজিকালি আৰু উম কিমান বেমাৰ আজাৰ হৈ থাকে তাতে।
তাকে কাৰেণ্টটো ইমান কাটি আছে ইমান কাটি আছে
ন ইয়াতো জানানে কাৰেণ্টটো বহুত অহা যোৱা কৰি আছে।
গৰমত কিয় বাৰু বেছি গৰম হলে কিয় বেছিকেই অহা যোৱা কৰি থাকে।
তাকেহে বুজি নাপাওঁ। ঠাণ্ডাৰ দিনত কাৰেণ্টটো নাযায় আকৌ।
অহ।
গৰম দিনতহে কাৰেণ্টো এ। একেবাৰে নাথাকেই।
নাথাকে।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
এটা।
তাকে। কিবা ফুল চুল ৰুইছা নে? এতিয়া ছিজনৰ
অ ফুল আছে মায়ে লগাইতো ফুল মানে বহুত খিনি চাইজে আছে।
উম উম।
আছে এতিয়াও কিবা কিবি।
মই ৰুইছিলো-ৰুইছিলো। অ' বৰষুণ হৈ পেলাই এইকেইদিন! বৰষুণ হলে কিছুমান চিজন
অ কিছুমান বৰষুণত। হয় হয়। অ ফুল বুলিয়ে নহয় ৰবাচোন। কিছুমান বস্তু আমাৰ মানে দেউতাই কিবা এ বিলাহী যে বিলাহীত।
উম অ বিলাহীটো অ।
হৈছিলে কলি- মানে- অ লাগিছে আৰু দুই এটা। । শুন যে, এইটো বাৰিষা চিজন বোলে, সেইদিনাখন কিন্তু মই কোৱা শুনিছো, কৈছে এইসোপা লাগিছেহে নেথাকে নহয় -এনেকে বুলি কৈছে। হয়ো, তাৰপিছতে আক অকণমান ৰং ধৰা নিচিনা হৈছে, তাৰপিছত কিবা বে, ক'লা পৰি পেলাই মানে এটা, সেইটো বোলে বেমাৰ। সেইটো বোলে বৰষুণৰ ছিজনত হয়, এইবিলাক বোলে, গছ বিলাক দেখাইহে, কিন্তু নাথাকেগৈ মানে ফলটো। তাৰপিছত ছিগি, ছিগি পেলাই দিছে। কেনেকুৱা ন! কিছুমান বস্তু তাৰমানে বাৰিষাত নহয়।
গছবোৰ মৰি যায়।
উম।
গছবোৰ মৰি যায়, মোক ফুল খিনি মৰি যোৱাতে মনটো বেয়া লাগি গৈছে, কিনি, কিনি আনিছিলোঁ হে। বেয়া লাগে আকৌ।
মৰি গৈছে, অ', আমাৰো মৰি গৈছে।
তাতে সেইদিনাখন কি হ'ল, দিনত বৰষু বৰষুণ দিলে, মই সামৰি পেলাই এক্তএফালে গৈছিলোঁ মানে সামৰি থ'বলৈ পাহৰি থ থাকিলোঁ আৰু, বৰষুণ পৰিলে। উম। উ, কিবা, উম পাতকিটা সৰু-সৰু হৈ পাক খাই, খাই আহি পেলাই
এই ডাঙৰ বৰষুণত দিগদাৰ কিন্তু, মৰে। অ।
মোক কৈছিলে, এইকেইটা বৰ ষুণত তিতিবলৈ নিদিব। লাগিলে ভিত ভিতৰতে পানী দি ৰাখিব।
উম।
কিন্তু মইহে, এ বৰষু ফোন কৰিব বুলি নাভাবিলোঁ। আৰু এফালে ওলাই যোৱাওঁতে মানে, উম চব সামৰি কৰি থৈ যাবলৈও নিমিলেগে নহয় সময়টো।
অ দিগদাৰ। অকলশৰীয়া মানুহৰ কি জানা, কবালৈ যাব লগা হলে ন এইটো এটা প্ৰব্লেম হয় তোমালোকৰ।
এ ফুলখিনি হে বেয়া হ'ল।
বেয়া লাগে। ফুলবিলাক ফুলি থাকিলে ইমান ভাল লাগে ন দেখিবলৈ, কিবা এটা পৰিৱেশ এনেই কিবা এটা ভাল লাগে।
তাকে মই মই সুধিয়ে আনিছিলোঁ, গোটেই ছিজন এইটো ছিজন ফুলিব বুলিয়ে কৈছিলে।
অ', এনেও ছিজন ফ্লাৱাৰটো বেছি ভাল পাওঁ।
ভাল লাগে, অ'। অ', এনেই উম, ওলাই আহি পেলাই ফুলখিনি দেখিলে
বহুত ভাল লাগে তুমি মনটো চাবাচোন।
আৰু ফুলখিনি ফুলি থাকিলে কাম কৰি ভাল লাগে।
হয়।
গৈও ভাল লাগে। কিন্তু এতিয়া আকৌ তেনেকুৱা হ'ল। গ'ল যে, এ মনটো মানে বেয়া লাগি গ'ল সেইখিনি তেনেকেই আছে এতিয়া।
অহ।
কৰিম কৰিম বুলি কৰাই হোৱা নাই, আৰু যি দিছে।
বৰ গৰম। আজি যে মই ভাবিছোঁ আমাৰ ইয়াতে নেকি তাৰমানে চবতে ৰ'দ আজি।
চবতে ৰ'দ, চবতে। আকৌ ৰাতিলে বা কি হয়, বতাহ ধুমুহা আহেনে।
অ', ডাঙৰকে ৰ কি বেছিকে ৰ'দ কাৰা ৰ'দ মাৰিলে কিন্তু বৰষুণ আহে কিন্তু।
তাকে।
আজি ৰাতি অলপ অলপ ঠাণ্ডা পৰিছে কিন্তু মই ভাবিছোঁ মোৰ হে নেকি নাজানো আৰু।
নহয়, কালি ৰাতি ঠাণ্ডা অকমান আছে। মই অলপ সময় ফেনখন, অ' ফেনখন অলপ সময় দিলোঁ, তাৰপিছত আকৌ ফেনখন অফ
নাই নহয়, অফ কৰি দিলোঁ, মই সেইটো কাৰণে কৈছোঁ।
পাতলা ব্লেংকেট এখন আকৌ অকনমান সময় গাত ললোঁ, আকৌ চোন গৰম লাগে।
অ', ন। ল'লে গৰম লাগে কিন্তু ফেনখন ললে অলপ ঠাণ্ডা ঠাণ্ডা ভাব আহে।
অহ। তাৰপিছত হেৰি আকৌ তেনেকে আকৌ ফেনখন দি পেলাই কাপোৰখন লৈ শুই আঁছো। নহলে টোপনিটো নাহিলে ৰাতিপুৱা উঠা-কৰা দেৰি হয় । অকণমান, মানত, পাঁচ মিনিট দেৰি হৈ গ'লে, ৰাতি বহুত দেৰি হৈ যায়।
কিয় নহয় ন ৰাতিপুৱা সময় হেই ন তুমি কেইটা উঠা ন তোমালোকে
মোৰ আজিতো চাৰে পাঁচটা বাজিলে।
উম, এনে তাতকে সোনকালে উঠা নেকি?
পাঁচটাতো উঠা যায় কোনোবা দিনা মানে- উউ-উ গোটেইখিনি গৈ পেলাই আজৰি হব লাগে যে আকৌ তাইকও স্কুলত থবলৈ যাব লাগে উহহ
আৰু এটা কথা মানে হেৰি- ‌ উম- আজিকালি কিন্তু সোনকালে পোহৰ হয় জানানে
উম পোহৰটো সোনকালে হয়।
ত' ৰাতিতটো ছুটি হৈছে ন'।
উম
বেনী
এতিয়া দিন দীঘল যে ৰাতি চুটি। টোপনি তাকে বোলো টোপনি পোৰে নহয়
দিনত অলপ শুই দিবা আৰু তাই স্কুলৰ পৰা আহাৰ পিছত
হে সেইখিনি সেইখিনি সময়ত চাৰিটা বজাত শুবলৈও দেখোন
উম্ আকৌ আহে আৰু নহয় আৰু বেলেগ কামো আৰম্ভ হৈ যায় ন?
অ আকৌ মানুহ আহি বহি থ মানে দেউতাৰ লগে হওক বা মাৰ লগে হওক মানুহ এজন আহি বহি থকাৰ পিছত
বেয়া লাগে মানে বেয়া লাগে বেয়া লাগে সেইটো হয়ে বাৰু ঘৰলৈ মানুহৰ দাদা শুই থাকে নেকি?
অহ্ সেইটো কাৰণে মানে শুবলৈও নিমিলেগে ৰাতি সোনকালে শু। বুলি ভাৱোঁ সেইফালেও নিমিলে তাইৰ
ৰাতি যে আমাৰো ইমান দেৰি হয় নহয় আমাৰ দেউতা দেৰিকৈ আহে যে
অঁ
চাৰে এঘাৰটামান হব জানানে এঘাৰটা নহয় সদায় চাৰে এঘাৰ তায়ে হয়
অহ্ আমাৰ এঘাৰটা বাজে, এঘাৰটাত চাৰে এঘাৰটা বাজে।
উম
সোনকালে কৰিম বুলি ভাবিলে দেখোন সোনকাল নহয়গে। এয়া চাহ - চাহকাপ খাওঁতে চাৰে সাতটা
অ এতিয়াতো- অ এতিয়াতো সন্ধ্যা চাহটো চাৰে সাতটা আঠটা হয়েই।
হয়ে- হয়ে
ন বহুত।
তাকে
টিবেলা খালে আকৌ যে সন্ধিয়া খাইয়ে চাহ। লাও খাই আকৌ সন্ধিয়া খায়েই চ চাহ চবে কানিয়া যে চবে চাহৰ কানিয়া।
চাহৰ কানিয়া অ, আমাৰো থাকেই এ এনেও অকমান ডাঙৰ মানুহ থাকিলে চাহটো বেছি চলে ঘৰত। উম, আমাৰ দেতা মাইহতো খায়ে থাকে নহয়।
উ
অন আম, মানে ভাতে, ভাতে লাগিলে অকমান লাহেকে খাব চাহকাপ
লাগেই লাগে অ, আমাহতো চা পিটিক-পিটিক- পিটিক -পিঠিক চাহ খাই থাকে।
অ
বৰ চাহ খাই, গৰমত বনাবলেও এলাহ। লাগে কিন্তু সিহঁতে আকৌ খায়ে থাকে
অ গৰম বুলিও খায়ে থাকে, চাহ।
অ ভাত খোৱা আগতো গাখীৰ চাহ একাপ খাই লয়।
হে- হে- হে- হে, এহে, অভ্যাস। ন
অভ্যা, তাতে ঘৰতে গাখীৰ ওলাই আৰু
অ, তোমালোকক অ - ন
ঘৰ- অ মই বোলো গাখীৰ অকন খালেই ভাল, গাখ কি চাহ খোৱাতকে নাই নেমানে, খায়েই।
হেয়াই, যিটো বছ অভ্যাস কৰি লৈছে খাই খাই।
তাকে। বাৰ বাকী ভাল নহয় ন?
অ আছোঁ দিয়া ভালে বাকী বা মোৰ ভাল আৰু চবৰে বাৰু।
অ অ বাৰু দিয়া নহলে ৰাখোঁ। অহ্
হেল্লো!